শুনি আছে নে? শুনি আছা অ' অ'
ত' বহুত দিনত তোমাৰ লগত
অ'তাকেইতো।
আজি ভাবিলো অ' ইবিৰ লগ ইবিৰ ওপৰত অলপমান কথা-বতৰা কৰো নেকি তোমাৰ লগত।
অ' হয়, হয় খুব ভাল ধুনীয়া তুমি বিষয় এটাৰ কথা ক'লা যিহেতো আমাৰ মানে ইলেক্ট্ৰিক ভেহিকুল আজিকালি মানে যুগত বেছি দিনো হোৱা নাই দিয়াচোন আহাএইটো বহুত ভাল বিষয় এটা ক'লা আলোচনা কৰিব পাৰি।
উম, পাৰি, পাৰি। অ' আজিকালি মানে অ'সকলোতে ইলেক্ট্ৰিক গাড়ী এ তহত শুনিবলৈ পাইছো, কথা শুনিবলৈ পাইছো অ'একচুৱেলি ই বি বুলি কি বুজায়?
ই ভি মানে ইলেক্ট্ৰিকেল ভেৰিকেল অৰ্থাৎ মানে এনে বাহন যি মানে পে পেট্ৰ'ল, ডিজেল সলনি বিদ্যুতৰ সহায়ত চলে।
অ'তেন্তে ই কেনেকৈ চলে?
এ ই সাধাৰণত আ সাধাৰণত সাধাৰণ গাড়ীত যেনেকুৱা ইঞ্জিন থাকে কিন্তু ই বিত বেটেৰী আৰু ইলেক্ট্ৰিক মটৰ আ মটৰ থাকে। বেটেৰীত মানে শক্তি সঞ্চয় হয় আৰু সেই শক্তিৰে মানে মটৰ ঘূৰি গাড়ীখন চলি যায়।
আচ্ছা, আচ্ছা তে আ এখন বেটৰী কিমান সময়লৈকে মানে টিকি থাকে?
মডেল অনুসৰি বেলেগ, বেলেগ হয় কিছুমান ই ভি মানে এবাৰ সম-সম্পূৰ্ণ চাৰ্জ দিলে দুশ পঞ্চাছ কিলোমিটাৰৰ পৰা ছয়ছ কিলোমিটাৰলৈকে চলিব পাৰে।
আচ্ছা, আচ্ছা হয়নে অ' কিন্তু এইবাৰ চাৰ্জ দিবলৈ কিমান সময় লাগে বাৰু?
সাধাৰণ চাৰ্জাৰত ছয়ৰ পৰা আঠ ঘন্টা লাগিব পাৰে কিন্তু ফাৰ্চ চাৰ্জাৰ যে থাকে ফাৰ্চ চাৰ্জাৰ মানে ব্যৱহাৰ কৰিলে
ত্ৰিশ মিনিটৰ পৰা, এক ঘণ্টাৰ ভিতৰত প্ৰায় আশী শতাংশ চাৰ্জ হৈ যাব পাৰে।
আচ্ছা, আচ্ছা হয়নে, বহুত ভাল দেখোন। অ, পেট্ৰল গাড়ীৰ তুলনাত খৰচ কেনেকুৱা এবিৰ?
চলোৱাৰ খৰচ বহুত কমেই, মানে ধৰা পেট্ৰল গাড়ী এশ কিলোমিটাৰ যাবলৈ, ছশৰ পৰা সাতশ টকা খৰচ হয়। হ'ব পাৰে। কিন্তু ইভিত হয়তো এশৰ পৰা দেৰশ টকাৰ ভিতৰত টকাৰ মানে বিদ্যুৎ লাগিব।
আচ্ছা, আচ্ছা তেন্তে মানুহে অধিক ইভিন নলয় কিয়?
মানে মূল কাৰণ হৈছে আৰম্ভণিৰ দাম, মানে ই, ভি, কিনিবলৈ আহ, প্ৰথমতে কিছু বেছি টকা লাগে। যদিও মানে পিছত ইন্ধন আৰু ৰক্ষণাবেক্ষণ বিকলত সঞ্চয় হয়। আৰম্ভণিত মানে অলপ বেছি পইচাই লাগে, হেবি গাড়ীবোৰ অকণমান দাম বেছি মানে।
আচ্ছা, আচ্ছা তেন্তে ৰক্ষণাবেক্ষণটো কিয় ইমান কম?
মানে কাৰণ মানে ইবিদ ইঞ্জিন অইল, ইঞ্জিন অইল, ক্লাচ গিয়াৰ বক্স আদি মানে জটিল অংশ নাথাকেতো। গতিকে মানে, নষ্ট হোৱাৰ সম্ভাৱনাও কম।
আচ্ছা, আচ্ছা, তে ই, মানে ইবিটো পৰিৱেশৰ বাবে কেনেকুৱা?
পৰিৱেশৰ বাবেটো বহুত উপকাৰী, মানে ইভিৰ পৰা ধোঁৱা ওলাই ওলাই নাহে। ফলত মানে বায়ু প্ৰদূষণও হ্ৰাস পায়।
উম, তেন্তে আজিকালি দেখি দেখো অসমত যে আহ, এই বেছিভাগ ইভি গাড়ীয়ে চলা দেখো। হয়, নে ত, তুমি কি ভবা অ, অসমৰ ভৱিষ্যতত এই, ইবিৰ কেনেকুৱা বুলি ভাবা তুমি?
মোৰ মতে ইবিৰটো বহুত ভালেই হ'ব, ভালে চলিব উজ্জ্বল ভৱিষ্যতটো মানে চৰকাৰে বিভিন্ন অ, মানে এইবোৰ আহ মানে পদক্ষেপ লৈছে যে, চাৰ্জিং ষ্টেচনৰো মানে লাহে লাহে, ধীৰে ধীৰে বৃদ্ধি কৰি আছে।
আচ্ছা আচ্ছা তে, অসমত আহ মূলকে যদি কওঁ আমি, গুৱাহাটীত এ, বহু ইবি, দেখা যায় হয়নে?
হয়, হয়, বিশেষকৈ মানে ই ৰিক্সা ইলেক্ট্ৰিক স্কুটাৰ আৰু নতুন ইলে টিক, গাড়ী মানে বহুত বৃদ্ধি পাইছে।
অ, সেইটো হয়, কিন্তু মেইন কথাটো হ'ল, চাৰ্জিং ষ্টেচন কম হ'লে সমস্যা অ, হয়নে নহয়?
মানে কিছু সমস্যা আহে, কিন্তু মানে এতিয়া বহুত শ্বপিং মল আহ, পেট্ৰল পাম্প আৰু পাব্লিক প্লেছতো মানে, চাৰ্জিং পইণ্ট স্থাপন কৰা হৈছে।
অ, হয় নেকি?
উম,
এটা প্ৰশ্ন মোৰ মনত মানে উত্থাপিত হৈ আছিল, বৰষুণৰ দিনত মানে ইবি, এ, ইবি, ব্যৱহাৰ কৰাটো আ, নিৰাপদ নেকি?
নিশ্চয়, নিশ্চয়, মানে ইভি সমূহ বিশেষ ভাবে ৱাটাৰপ্ৰুফ আৰু চফ্টি টেষ্টিং কৰা হয়। গতিকে মানে সাধাৰণ বৰষুণত সমস্যা নহয় আৰু।
অ, তে বেটৰী যদি নষ্ট হৈ যায়, তেতিয়া কি কৰিব লাগিব?
মানে সাধাৰণতে আঠৰ পৰা দহ বছৰ বা তাতকৈ বেছি সময় মানে বেটেৰী ঠিকে হা, তাৰ পিছত বেটেৰী সল অ বেটেৰীটো সলনি কৰিব পাৰি আৰু।
অঁ' হয় নিকি?
উম'।
তে বেটৰীৰ দামটো বহুত বেছি নেকি?
এ কিছু বেছি হয়, কিন্তু আহ মানে প্ৰযুক্তি উন্নত হোৱাৰ লগে লগে- দাম কমি আহিছে মানে।
আৎচ্ছা আৎচ্ছা, ত' ভাবিছো এটা ই ভি ল'ম বুলি, এইটো কাৰণে তোমাৰ লগত- অলপমান কথা বতৰা কৰিছো। তে- এঁ অঁ ই ভিৰ গতিটো কেনেকুৱা?
হয়, যথেষ্ট ভাল বহুত ভাল, মানে ইলেক্ট্ৰিক মটৰে মানে তৎক্ষণাত টৰ্ক দিয়ে না।
টকটো দিয়ে সেয়েহে মানে পিক আপ খুব দ্ৰুত হয়।
আৎচ্ছা আৎচ্ছা, মই শুনিছোঁ ই ভি একেবাৰে শব্দ নকৰে?
ঠিকেই শুনিছা, ই মানে ই বহুত শান্ত ভাৱে চলেতো। সেয়া মানে নইজ পলিউশ্যন কমোৱাত সহায় কৰে।
অঁ' যদি- আঁহ ভাবো যে আমি দিনত আহ যদি- দীঘলীয়া যাত্ৰা কৰিব লাগে তেন্তে।
তেতিয়া মানে আগতে চাৰ্জিং ষ্টেচনৰ স্থান চাব লাগিব। মানে যদিও মানে নতুন ই ভিসমূহ ৰেঞ্জ যথেষ্ট বৃদ্ধি পাইছে। তথাপি চাৰ্জ ষ্টেচনটো মানে অলপ চাই যাব লাগিব আৰু ক'ৰবাত বন্ধ হৈ যাব পাৰে তো।
আৎচ্ছা আলচ্ছা, তেন্তে গাঁও অঞ্চলত ই ভি কিমান সুবিধাজনক?
য'ত মানে বিদ্যুৎ সংযোগ ভাল তাত মানে যথেষ্ট সুবিধাজনক। ঘৰতেই ৰাতি চাৰ্জ দিবি চাৰ্জ দি ৰাখিব পাৰি।
অঁ' ত' বিশ্বজুৰি ই ভিৰ আহ চাহিদা কেনেকুৱা বাৰু?
বহুত ভাল, বহুত ভাল, মানে- বহু দেশেতো বহু দেশ ভৱিষ্যতে পেট্ৰল ডিজেল গাড়ী- কমাবই বিচাৰিছে, বহুত ভাল গতিকে।
তেন্তে যদি কওঁ ভৱিষ্যত ই ভিৰে বুলি ক'ব পাৰি, হয়নে?
একদম নিশ্চয় নিশ্চয়। মানে- একেবাৰে যদিও এতিয়াও মানে সকলো সমস্যা সমাধান হোৱা নাই। তথাবি ই ভিয়ে মানে আগন্তুক পৰিবহন ব্যৱস্থাৰ মূল অংশ হব। সেই বুলি মই অনুমান কৰো আৰু।
আৎচ্ছা আৎচ্ছা, মই- মানে মোৰ মনত আছিলে এটা ই ভি লম বুলি, কিন্তু এতিয়া মই অঁ মানে- সঠিক হৈ গলো যে মই এটা ই ভি ল'মেই।
হয় হয় বহুত ভাল, মানে- কিনাৰ আগত নিজৰ মানে প্ৰয়োজন বাজেট আৰু দৈনিক মানে যাত্ৰাৰ দূৰত- ত বিবেচনা কৰি ল'ব লাগে দেই, সেইটো মানে সেইখিনি চাই ল'বা তুমি। তাৰিপিছতে মানে ল'বা অঁ।
আৎচ্ছা আৎচ্ছা, ইলেকট্ৰিক স্কুটাৰ আৰু ইলেকট্ৰিক গাড়ীৰ ভিতৰত আহ কোনটো ভাল?
নে যদি মানে তুমি ব্যক্তিগত দৈনিক যাত্ৰাৰ বাবে লাগে- এতিয়া স্কুটাৰ ভাল যথেষ্ট ভাল, পৰিয়ালৰ সৈত- তে যদি আকৌ ভ্ৰমনৰ বাবে লাগে, তেতিয়াহ'লে গাড়ী ভাল।
অঁ হয়নে? তি- ই ভিয়ে দেশৰ অৰ্থনীতিত কেনে প্ৰভাৱ দিব মানে পেলায়?
আ ই ভিয়ে মানে- আমাৰ আমদানি কৰা ইন্ধনৰ ওপৰত নিৰ্ভৰশীল- নিৰ্ভৰশীলতাটো কমাব। নতুন উদ্যোগ সৃষ্টি কৰিব আৰু মানে কৰ্ম সংস্থাপনটো বৃদ্ধি কৰিব।
উম, উম।
এতিয়া-
ই ভি গাড়ী বিলাক মানে এতিয়া- কিছুমানে কৈ আছে কিছুমান প্ৰব্লেম পোৱা বুলি কৈছে, সমস্যা হয়। কিন্তু মানে তাৰ- ইমানবোৰ গাড়ী মানে বনাই আছে গতিকে তাৰ ভিতৰত এখন- দুখন কিবা এটা- যান্ত্ৰিক বিজুতি হ'ব পাৰে। সেই বুলি মানে- ই ভি গাড়ীবোৰ বেয়া বুলি সেনেকুৱা কথা নহয় আৰু মানে গাড়ী- গাড়ীবোৰ খুব ভাল। এতিয়াতো এটা সময়ততো পেট্ৰল -ডিজেল শেষ হৈয়ে যাব। আজিৰপা - পৃথিৱীত তেতিয়াতো সকলো চব ফালে ইভি- ইভি গাড়ীয়েই হ'ব।
অঁ, এইটো তুমি ঠিকেই কথা কৈছা। মোৰ- ম মই- মই- মই দেখাৰ- অঁ, মই- মই মানে দেখোতেও মোৰ ঘৰৰ ওচৰত এজন দাদাইও লৈছে ই ভি গাড়ী। আৰু তেখেতৰ চাৰ্জৰ- চাৰ্জৰ চাৰ্জ যদি এবাৰ কৰিব ম কৰিবলগীয়া হৈ যায়। তে পঞ্চাশ টকাৰ চাৰ্জ যায় তেওঁৰ আৰু দিনত আহ- কমেও বাৰশৰ পৰা পোন্ধৰশ টকা তাই এ মানে উপাৰ্জন কৰে। যদি আমি- চাওঁ পেট্ৰলৰ, আ পেট্ৰলৰ হিচাপে আ- ই ভি গাড়ীখন যথেষ্ট মানে সুবিধাজনক মানুহৰ বাবে। আৰু ব হয়।
বা- সেনেকুৱাই আৰু মানে ইভি তে আমি যাব লাগিব আৰু লাহেকৈ। মই য- কাৰণ এটা সময়ত তোমাৰ পে- পেট্ৰল -ডিজেল শেষেই হৈ আহিব আৰু মানে এইবিলাক বহুত পলিউচন কৰে, ই ভি গাড়ীয়ে তোমাৰ পলিউচন জিৰ'। পলিউচনটো একেবাৰে নায়ে ই ভি গাড়ীৰ। গতিকে- খুব ভাল গাড়ী আৰু এইবোৰ গামৰ শব্দ প্ৰদূষণো নহয়, বায়ু প্ৰদূষণো নহয়। গতিকে এই ই এইবোৰে আমি ভৱিষ্যতে লম আৰু।
হয়। এই বিষয়ে তোমাৰ লগত কথা পাতি বহুত নতুন নতুন কথা মানে শিকিবলৈ পাইছোঁ।
হয়, হয়। মোৰো ভাল লাগিল তোমাৰ লগত ইভিৰ বিষয়ে অকণমান আলোচনা কৰি। তোমাৰ তাৰ- তাৰপিছত আমি পৰৱৰ্তী- সময়ত আমি ভালদৰে আকৌ আলোচনা কৰিম ইভিৰ বিষয়ে।
হয়, হয়, হয়, ধন্যবাদ। বন্ধু এতিয়াৰ পৰা আমি এ ই ভি সম্পৰ্কে অধিক অধ্যয়ন কৰিবলৈ চেষ্টা কৰিম।
নিশ্চয়, নিশ্চয়। হয়। তেতিয়া হ'লে আজি আমি প্ৰায় সম্পূৰ্ণ- হৈছে আমাৰ। তেতিয়া আমি- পৰৱৰ্তী সময়ত আকৌ ভালকৈ আলোচনা কৰিম। আজি মানে ইমানতে আৰু- সামৰণি মাৰিলো।
সাহা, ঠিকেই কৈছা তুমি, আলোচনা উপ মানে উপ অ উপভোগ্য
ভাল লাগে। হয়, হয়, হয়, নিশ্চয়।
তে আকৌ আন এটা নতুন বিষয় লৈ আলোচনা কৰিম বাৰু এতিয়ালৈ আমি বিদায় লওঁ। উম উম, ঠিক আছে, ঠিক আছে।